সোনিছা
শুনি আছোঁ কি খবৰ
ভালেই ভালেই তোমাৰ
উম ভাল ভাল হেৰি আছোঁ তেনেতেনে
তাকে
হেৰি হৈছে এই জ্বৰ হৈছে ভাল হোৱা নাই
অ ভাল পোৱাই নাই নি
নাই পোৱা আজি স কাৰণে একদম সিদ্ধান্ত এৰা যে জিম নাযাও যিমান মন গলেও মই জিম নাযাও আজি
আজি যাব নালাগে দিয়া ঠাণ্ডা বতাটো আকৌ বেয়া হ'ব
তাকে তাকে এনেই ঠাণ্ডা বতৰ তাতে আকৌ এ চি লৈ ললে
তাকে তোমাৰ এনেই ডিঙিটো চেৰ চেৰা নাই বাৰু
ডিঙি চে ন চে চেৰাই নাথাকে
মানে এনেকে পিক চিক গিলিলে এনেক ডিঙটো অকন বিখুৱ নিচীনা পানী লাগিলে যে
নহয় নহয় সেইটো নহয়
অ সেই বস্তুতটো যদি থাকে তেতিয়াহলেটো তুমি মানে সেই তেনেকুৱা ঠাণ্ডা বতাহত আৰু সোমাব নাই কাৰণ ঠাণ্ডাটো মানে ডিঙিত লাগে বেছিভাগ তেতিয়া
অ গম পাইছো মোৰ বাৰু সেইটো হোৱা নাই আগতে হৈছিলে এতিয়া মোৰ এইবাৰ ভগৱানৰ কৰাত সেইটো নাই
অ', নাই সেইটো তোমাৰ বেলেগ কথা একো নাই। সেইটো পানী লাগিলে হয় মানে, তোমাৰ বেছিকে লাগিলে।
অ', বৰ কষ্ট আকৌ দেই, তোমাৰ খেপ গিলিব নোৱাৰি ডাঙৰকে কিবা এটা শুব নোৱাৰি খাওঁতে বিষাই।
সেইটোৱেই।
বৰ কষ্ট সেইটো হলে। অ',
তোমাৰ মানুহে তিনটা বিষ মানে সহ্য কৰিবলে বহুত কষ্ট হয় কি জানানাই?
কি কৈছ
চবতকে বেছি কষ্ট পায় মানে পঢ়িবলৈ পাইছোঁ আৰু
অ
পেটৰ বিষ দাঁতৰ বিষ আৰু মাথা বিষ
অ হয় হয় দেই দাঁতৰ বিষ মই মাথা বিষটো সহিব পাৰো দাঁতৰ বিষটো স সহিব নোৱাৰো আৰু তোমাৰ এই নখত যদি বিষ হয়
হয় মানে বস্তুটো সেই তিনটা জেগাত যদি আমাৰ যদি মানে কিবা যদি প্ৰতিক্ৰিয়া ঘটে মানে
উম
আমাৰ যিটো মগজু মানে
অ',
সি বেছি এলাৰ্ট হৈ পেলাই সি বেছিকে বিষ খুৱাই দিয়ে মানে ভয় খুৱাই দিয়ে মানে উ বহুত পেট বিষাইছে মানে লাগিলে সেই পিছৰবাৰ মানে তোমাৰ নিবিষাকে কিন্তু তেওঁ মানে তোমাৰ বিষোৱাৰ নিচিনাই লাগি যাব মানে পতককে আকৌ বিষাইছে মানে তেনেকুৱা লাগি যাব মানে পতককে।
অ', অ', অ', অ',
মানে এতিয়া তোমাক কেনেকে উদাহৰণটো দিম, এই তোমাৰ যেনিবা মাথা বিষাই আছে।
অ', মোৰ এতিয়া মাথা বিষতটো ভাল হ'ল বাৰু এতিয়া অকল মোৰ পানী লগাটো গম পাইছানাই? পানী লগাটো ভাল নোহোৱা হ'ল নহয়।
অ', পানী লগাটো ভাল কৰিবলে মই এটা বুদ্ধি দিব পাৰো আকৌ।
কোৱা।
এই যে দশ টকা যে লৈ যে বামটো যে মানে ভিক্সটো।
অ', এই যে এই দীঘলীয়া যে।
মানে সেইটো নহয় সেইটো নহয় যিটো মানে এনেকে উলিয়াই পেলাই আঙুলিয়ে সানিব পাৰি।
অ', বটলটো।
অ', বটলটো সেইটো আনিবা এটা যদি আছে ঘৰত অ', আছে যদি। এই বাতি এটাতে গৰম পানী কৰিবা নহয়।
অ',
গৰম পানীটো পৰাা ধোঁৱা ওলাই থাকিব লাগিব।
অ',
তাৰপিছত তুমি গৰম পানীৰ পৰা ধোঁৱা ওলাই থাকোঁতেই, তাত তুমি অলপমান মানে নিজৰ জোখত আৰু
অ',
ইমানো কম নহয় অলপ বেছি দিব লাগিব এই তাত তুমি তাত ভিক্স অকণ দি দিবা।
অ', মই এই বস্তুটো কৰিছোঁ নহয়, মই যেনিবা ভিক্স নিদিওঁ। এই মেন্থল বুলি বস্তু এটা পায় মেন্থল। মই মেন্থল দিছিলো তোমাৰ মেন্থল দি কৰিছিলোঁ। তুমি মোক আকৌ মনত পেলাই দিলা মানে বহুত দিনৰ মূৰত মই আগতেই গৈছিলো এনেকুৱা
অ তুমি আজি ভিক্সটো দি পেলাই কৰিছাবা তুমি আজি ভিক্সটো দি পেলাই একদম ধুনীয়াকে জত শুঙি দিবা ন একদম পানী লগা ভাল হৈ যাব ক
ঠিক আছে ঠিক আছে
মানে তোমাৰ ভাল নহলেও তুমি এক এঘণ্টা এটা সময় মানে ভাতকেইটা খাই শান্তি পাবা শুই শান্ত পাবা শোৱাৰ আগত কৰিলে তুমি শুই শান্তি পাবা
অ বাকী আমাৰ ঘৰত হেৰি আছে শ্ৰী তুলসী বুলি এনেকুৱা কিবা বনৌষধি ঔষধ এতা আছে।
অ',
সেইটো দুটোপাল দি দিলেও হ'ল তোমাৰ নাকত দি দিব লাগে। তোমাক মই কৈছো নহয় অ তুলচী এ পহিবব নোৱাৰি সেইটো যদি নাক কত কেনেবাকে এটোপাল দিয়া দিলে মূৰলৈকে একেবাৰে ধৰি যায় একেচাতে। ত' তোমাৰ মানে পেচাব কৰিব লাগি যাব মানে। অ সেইটো তোমাৰ গৰম পানীত দি খাব এ আমাৰ মাহ আমাৰ মাহঁতৰ বস্তু থাকেই
অ এইেইটো বস্তুতটো বেয়া নহয় আকৌ ভাল বস্তু গম পাইছ নাই
ভাল পাইছো তোমাৰ তনঞ্চিল কিবা কিবি এইবোৰত ব্যবহাৰ হয় আৰু এই কটা ঘাত যদি দি দিয়া তেতিয়া সোনকালে শুকাইও যায়
গম মানে সেয়াই সেইটো বস্তুৱ সেইটো হৈছে আয়ুৰ্বেদিক
অ এই প্ৰাকৃতিক বস্তু যে একো চাইড এফেক একো নাথাকে
সেইটোৱে তুমি মানে আয়ুৰ্বেদিক ঔষধতো তোমাৰ লাগিলে সেইটো বেম নহওঁগে কিন্তু তুমি এসপ্তাহ খাইছা তোমাৰো একো তোমাৰ মানে বেলেগ অসুবিধা নোপোৱা মানে কিডনী বেয়া হৈ গৈছে লিভাৰ কা বেয়া হৈ গৈছে ঔষধটো খাই তাৰ কাৰণে সেইটো কেতিয়াও নহয় মানে
কেতিয়াও নহয় অ মানে একো বেলেগ নহয় আৰু তোমাৰ ভালে হ'ব পাৰিলে কিবা দুই এটা
অ বেলেগ যদিও আছে মানে তেতিয়াও ভালে হ'ব
উম ভালে হ'ব
একেই আয়ুৰ্বেদিকটো মানুহে আৰু কিন্তু আয়ুৰ্বেদিকে কি হয় মানুহে যে আয়ুৰ্বেদিকতো ব্যয়ৱহাৰ নকৰে আয়ুৰ্বে গতিকে মানে বহুত সময় লয় ভাল কৰওঁতে
সময় লয় আৰু তোমাৰ হেৰি দিব নোৱাৰে যে মানে তোমাৰ কোনো বিজ্ঞানসন্মত হেৰি নাথাকে যে প্ৰমাণ নাথাকে যে মানুহেটো বিশ্বাস কৰি লৈ পেলাই মানে ব্যৱহাৰ কৰে হয় কিন্তু এই বিজ্ঞানসন্মত প্ৰমাণ এটা হলে মানে বিশ্বাস কৰিবলে ভাল পায় কিছুমানে ন
অঁ গম পাইছোঁ
এতিয়া যেনেকে কফ চিৰাপটোৱে কফটো কাটি দিয়ে বুলিবলে তেনেকেতো প্ৰমাণিত কিন্তু এতিয়া তুলসী পাতৰ ৰস কনে যে কাটি দিব বুলি প্ৰমাণিত নহয়
সেইটো এটা সেইটো এটা ভাল কথা কৈছা তুমি ভাল কথা কৈছা
তেনেকুৱা হে
গম পাইছোঁ আৰু এটা কথা কি জানা নাই
কোৱা
তুমি যদি সৰু পৰাই যদি আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰ কৰি থাকা ন তুমি আজি তোমাক আয়ুৰ্বেদিক ঔষধে ভাল কৰিব তুমিদি সৰু পৰাই যদি তুমি কসমেটিক ঔষধ ব্যৱহাৰ কৰি থাকা তোমাক আজি আয়ুৰ্বেদিক ঔষধে কাম নকৰে আৌ
তেনেকুৱাও হয় নেকি
গম পাইছ নাই
আহ অ অ
এটকীয়া গেছৰ পিল্ডা খাই আছা দহ টকাত দহটা প এটকীয়া গেছৰ পিল্ধা খাই আছা তোমাৰ যদি আজি ভাল হৈছে
অ
তুমি যদি কাইলৈ যদি বিছ টকীয়া যদি টেবলেট এটা খাই দিয়া গেছৰে তোমাৰ সঁচাকে লগত লগত গেছটো ভাল হৈ যাব কিন্তু পৰহি পৰা তুমি পাঁচটকীয়া খালেও কাম নকয়
অ অ তেনেকুৱা নহ কথাবোৰ
অ মানে তুমি এই যি ইমান হাই পাৱাৰৰ ল'বা এইবাৰ তোমাৰ মানে আমাৰ গা শৰীৰটোৱে তেজ খিনিয়ে এবাৰ মানে বহুত শক্তিশালী এটা পালে ন
অ
সেই পিছৰ পৰাাৰ সি সেইটোৱে বিচাৰিব
অ হয় দেই সকাৰণে কিছুমানে এতিয়া গাত ঔষধে কাম নকৰা হয় নহয়
অ মানে এই তেনেকুৱা আৰু সেইটোৱে
উম আৰু আজিকালি কি হৈছে আৰু প্ৰতিজন মানুহক গাত বেমাৰ ওলায় চুগাৰ প্ৰেছাৰ থাকিবই
তাকে
একদম ডা কলো পায় খাবই লাগে এতিয়া মই এতিয়া মই বুলি নহয় মানে আমাৰ ঘৰত মানে এতিয়া চেনীয়ে একবাই নাখায় দেত আছো গাৰ যে
গম্বছ
অ পৰা বাচি খাইছো
তাকে কিন্তু বিশ্বাস কৰা সেই চুগাৰ বেমাৰটো যে চুগাৰ বেমাৰটো যে ম সাত বছৰীয়া এটটা ল'ৰা আছিলে ছোৱালী আছিলে আমাৰ তাৰে মানে মই পাহৰিছো কিন্তু সাত বছৰীয়া এটা হৈছিল লেে
অ
লৈ মানে সৰু ল'ৰা ছোৱালী এটা আৰু
অ
আনকি সি ঢুকাইছেও সেইটো কাৰণে
অ এ আজিকালি খাদ্যয় বস্তু সটো কাৰণেই হয় এতিয়া তোমাৰ মিঠাতেলটোোৱে ভিজা ভাজাল হৈ গ'ল হয় নহয় কোৱা মিঠাতেলতে ভজাল হল এতিয়া তোমাৰ তুমি এটা কোনটো এতিয়া ভাজি কন খাওঁতেই তাত মানে কি তে তেল কন ন লাগিব নে এনে তুমি এটা তালি চিকন ৰান্ধোতে তেল নালাগিব সুদা ভাতকেইটো খাব নোৱাৰা।
সেইকাৰণে আমাৰ বেমাৰ।
এতিয়া নিমখ তেলে মানে ভাত কেইটামান খাওঁ বুলি কলেও তাত তেল লাগিবই।
লাগিবই, লাগিবই।
সেইটোয়ে গতিকে আচল এতিয়া যোনতটো বস্তু নহলে নহয় সেইবোৰ বস্তুৱয়ে যদি ভেজাল হৈ যায়
সয়
আকৌ নিমখ দেখিছা নাই, কিমান বেলেগ বেলেগ বিভিন্ন প্ৰকাৰৰ নিমখ ওলাইছে।
আগতে আমাৰ মানে কল খাৰহে খাইছিলে।
অ' কলফা।
তোমাৰ চোৱা আকৌ খাই পাইছো মই ভাল পাওঁ।
অ' আমাৰও এই আমাৰ মায়ে আমাৰ মায়ে কেতিয়াবা, কেতিয়াবা বনায়।
অ' ভাল লাগেফাই। কি হয় জানাানাই বস্তুটো? এতিয়া আমাৰ দে দেউতাহঁতে, তোমালোকৰ দেউতাহঁতে, আমাৰ ককাহঁতে, তোমালোকৰ ককা এতাহঁতে বা তোমালোকৰ মা দেউতাহঁতে বেমাৰৰ বিৰুদ্ধে যুঁজিবলৈ যিমান খিনি শক্তি আছে, আমাৰ ওচৰত সিমান খিনি নাই আকৌ আমি সিমানটো বয়সতো আমাৰ আছে সিমানটো শক্তি নহ'ব।
হয় অ'
কি কাৰণে জানানে আমাৰ মা দেউতাহঁতে যি নহক জীৱনতো আধা বয়স হলেও সতেজ বস্তু খাই ডাঙৰ হয় আৰু আমি জন্ম দিনাখনৰ পৰাই খাই আহিছো সাৰ।
অ' সেইটো এই এতিয়া তো আগতে তোমাৰ বয়সীয়াল মানুহ সমূহ সুস্থ হৈ থাকে, এখন বছৰত ঢুকগে, এতিয়া তোমাৰ মানুহ জীৱিত হোৱাতটো ষাঠি বছৰলৈহে গুচি আহিলে গম পাইছা নাই?
সেইটোৱ
এইটো মই সজাগ কৰা কথা নহয় আকৌ তোমাৰ এইটো ৰেকৰ্ডে কৈছে মানে
অ' সেইটো হয় আজিকালি মানে তুমি এশ বছৰ মানে তুমি ষাঠি বছৰ যদি জীয়াই আছা তুমি ভাবিব পাৰা মই মানে এশ বছৰ জীয়ালো আৰু
আহ, সেইটোৱে।
আগৰ মানুহ আৰু এতিয়া মানে পাৰ্থক্য কি? এতিয়া তুমি জিমত গৈ পেলাই অকণমান দৌৰিছা সেইখনত
উম,
আকৌ মানে কি গৰুহালৈ হাল বাবলৈ যায় ৰাতিপুৱা দিনটো হাল পাব আবেলি চাৰিটা বজালৈকে।
উ আৰু আচলতে এক্াৰচাইজ সেইব
সেইটোহে মেইন এক্সাৰচাইজ যত বোকাই তোমাৰ ভৰি লাগি ধৰি তুমিাঙি দাঙি খোজকাঢ়িব লাগিব, গৰু তৱে যিমানে কাঢ়িব তুমিও সিমানে কাঢ়িব লাগিব।
উম, হয় ঠিক কৰাাব ত তুমি।
এনে সমান জেগা এতে খোজ কঢ়া বোকাত তুমি দিনটো খোজ কঢ়া পাৰ্থক্্য
পাৰ্থক্্য থাকে অতো আৰু তোমাৰ বোকাতো স্বাস্থ্্য
সেইকাৰণে স্বাস্থ্য ভাল আছিলে আগৰ মানুহবোৰ।
উ, এই কিবা থেৰাপি এটাই আছে নহয় তোমাৰ গোটেই গাটোত বোকা খান্দি দিয়ে।
অ' এইটো দেখিছোঁ মই।
মই সেই দেখিছো মানে কিবা বেমাৰ এটাৰ কাৰণে ভাল বোলে।
অ' ভাল, ভাল, ভাল
কোৱা তুমি কিবা এটা কবলীয়া লৈছিলা।
অ স সেইটোকে কল পচ দেনা কৰি যে তাৰপিছপি যে